কি কৰিছা।
এনে আছো অ', কোৱা।
বাকী ভাত পানী খালা।
খালো তুমি।
খাব লৈছো আৰু।
কি, বনাইছা।
হা।
কি, বনাইছা।
নাই, নাই বনাও গে হে
বাকী পঢ়া শুনা কলেজ আজি যোৱা নহল তুমি গলা।
গৈছিলো।
কেনেকুৱা হৈ আছে বাৰ ক্লাছ পাতি।
এ ভাগ্যশ্ৰী মেমে আজি ভাইভা ললে অ',
অ', অ', অ', অ',।
ভাইভা, ভাইভা ললে ভাইভাৰ কুৱেচনবোৰ সুধিলে। চলি আছে আৰু।
বাকী কিবা সোমোৱা নাই।
কি?
কাম চামত সোমোৱা নাই।
নাই হুমা, নাই হুমা। এতিয়া পঢ়া পঢ়াও নাই সেই খোৱা পাছতে সোমাম।
অ', অ', অ ঠিকেইে ভাবিছা বাৰু এনেই পঢ়া শুনা শেষ হোৱাৰ পিছত কি কৰিম বুলি ভাবি বিছা।
মানে গভমেণ্ট এক্ক্সাম প্ৰিপাৰেচন।
অ', ঠিকেই ভাবিছা বাৰু। বাকী মই তোমাক ফোন কৰিল হেৰি কৰিলো মানে মোৰ কথা এটা জানিবৰ কাৰণেহে তোমাক অলপ হেৰি কৰিলো
কি কোৱা
মানে আমি যে বিষয় আমাৰ গণিত বিষয় মে মোৰ নম্বৰ বিলাক ভাল অহা নাই ম কি কৰিম বাৰু
মানে তুমি প্ৰেক্টিছ কৰা মেটছ যিমান প্ৰেক্টিচ কৰিবা ইমান তোমাৰ মানে ভাল হ'ব আৰু মানে ছেম চাবজেক্টটো লয় পেপাৰটো লৈ কুৱেশ্যন বোৰ প্ৰেক্টিচ কৰা প্ৰশ্নবোৰ
অ অ মানে মানে স মানে সৰ্বনিম্ন কিমানখন বৰ্ষৰ কুৱেশ্যন মানে প্ৰশ্ন আমি কৰিব লাগিব
মানে লাষ্ট তিনি বছৰৰ চোৱা
তিনি বছৰ মানে যথেষ্ট ন
অ হয়
বাকী ঘৰত ভাল চাবৰে
ভাল তোমাৰ
মোৰো ভাল দিয়া এনে আমাৰ এই পদাৰ্থ বিজ্ঞানত তুমি অকমান কিবা জটিলতা পাইছা ন ন ন
নাই পোৱা
অ মই আমাৰ গণিত আৰু পদাৰ্থ বিজ্ঞান দুইটাতে পাইছো দেখোনক
উ
আমাৰ এনে নম্বৰ বিলাক ভালে আহিছে ন আগে পিছে
হয়
ঠিকে আছে পিছে তোমাৰ যদি ঠিকে আহিছে
আহ
উম বাকী খবৰ খাতি
অ সটো ঠিকে আছে অ
ব'লা নহ'ল এদিন ক'ৰবাত ফুৰিব যাওঁ আমি
ব'লা মইতো ৰেডি আছো
হা
মইতো ৰেডি আছো মইতো ৰেডী আছো ব'লা
অ এদিন ক'ৰবাত ফুৰিব যামেই যে যোৱা বছৰ যে গৈছিলো তেনেকে যাম দিয়া অকণমান সেই পাহাৰীয়া অঞ্চলবোৰত
উম হয় হয়
এনেই ঘৰৰ পৰা পইচাটো খুজিব লাগিব
বটো লাগিব
তুমিত ভাড়া ঘৰতে থাকা ন
অ ভ়ঘৰত
উম উম তবাক মই পৰহিনা দেখা পাইছিলো মইতো হেৰিত মহাবিদ্্যালয়ত নোযোৱা বহুত দিনে হয়
উম মানে মোৰ বেমাৰ হৈ আছিলে সেই মই জনাছিলো আৰু
অ তোমাক মই সেইদিনাখন দেখা পাইছিলোঁ বাৰু
অ
বাকী ঘৰ কেতিয়া যাবা
হা?
ঘৰ কেতিয়া যাবা?
ঘৰ জুলাইত যাম নেকি জুলাই বিশ তাৰিখ মানৰ যাম।
অ ঠিকেই আছে জুলাইত গ'লে মানে আকৌো আমাৰ হেৰিৰ পৰাতো ক্লাছে আছে ন।
উম আগষ্ট।
হয়তো আমাৰ তিনিখনে বিখ্যা-
আহ তিনিখনেই হব আৰু।
এনে ফৰ চতুৰ্থ ষানাসিকৰ এক্জাম সমূহ কেনেকুৱা হৈছে?
ঠিকে।
চতুৰ্থ ষান্মাসিকৰ পৰীক্ষাসমূহ কেনেকুৱা হৈছে?
ঠিক ঠিকেই হৈছে আৰু।
অ মানে গোটেই কেইখনতে তুমি প্ৰথম বিভাগত উত্তীৰ্ণ হ'বা চাগে।
অ হয়।
আহ।
উম।
পিছে কোৱা কিবা।
নাই কি কম মাথাত আহা নাই মানে তুমিয়ে কোৱা ক্ৰিকেট খেলিবা নেকি?
ক্ৰিকেট এতিয়া। মই কালি ৰাতিপুৱালৈ পাৰি কিন্তু।
এইটো মানে হণ্ড্ৰেড খেলিম ৰা্ৰউণ্ডত আহিবা।
অ ঠিক আছে ঠিক আছে কালি আমি হেৰিটামান বজাত খেলিম দিয়া। এ ৰাতিপুৱা অ তিনটা চাৰিটা বজাত খেলিম দিয়া কালিতো আমাৰ হেৰিও নাই পৰীক্ষা ও নাই বাৰু আমাৰ ক্লা হেৰিবোৰো নাই ন। কালি আমি খেলিম খেলো দে আৰু। আৰু আমি খানা এটা খাব পাৰিলো অ।
দিয়া ট্ৰিট চিট দিয়া কিবা এটা। অ বনোৱা তোমালোকে উম।
তেনেকে গোটেই খিনিয়ে আমি মিলি জুলি পেনে এটা প্ৰীতি ভোজ খাব পাৰি।
উম বাৰু।
আৰু এটা বৰ্ষহে আছে আমাৰ।
চানডেত মিলাম অ চানডেত ৰবিবাৰ দিনা।
অ অ পাৰি পাৰি আৰু আমাৰ এটা বৰ্ষহে আছে।
অ হয়।
অহা বছৰৰ পৰাো চাগে আৰু কোন ক'ত যায় কোনো হেৰি নাই আৰু ন।
হয় হয়। উম।
এনেই কি কৰিম বুলি ভাবিছা ইয়াৰ পিছত?
বি এড কৰি ম নেকি?
অ অ অ মানে শিক্ষক হোৱাৰ সপোন আছে আৰু।
বি এডটো কৰি থাকিম তাৰপিছত গভমেণ্ট প্ৰিপেচন গভৰ্মেণ্ট এক্জাম প্ৰিপেৰেশ্যনো কৰি থাকিম আৰু।
মানে শিক্ষকটো এটা মানে হেৰি আৰু মানে দ্বিতীয় এটা হেৰি আৰু ন।
অ হয় হয়।
ঠিকেছে শিক্ষকৰ চাকৰিতটো মানে তোমাৰ অকমান বেলেগতকে অকমান মানে হেৰি আৰু মানচাই বুলি ক'ব পাৰি।
হেকটিক কম আছে মানে প্ৰেছাৰ কম আছে আৰু। অ।
সেইটোৱেই।
উম।
এনেই বাকি হেৰি। সেইটো কি মানে কি ক'ম বুলি ভাবিছিলো? হেৰিতিয়াতো চাগে আৰু একোত নোসোমোৱা চাগে এনে এ ঘৰুৱা শিক্ষক-চিক্ষকতো? মানে পঢ়া শেষ কৰিহে সোমাবা আৰু।
উম।
পিনে মাজতে কি কিবা পৰীক্ষা দিছিলা নে চৰকাৰী?
দিছিলোঁ। ৰিজাল্টে আহা নাই।
অ', মোৰো সেই একেই হৈ আছে ৰ'বা, মই দুটামান দিলো এতিয়ালৈ ৰিজাল্টেই আহা নাই।
আৰু এতিয়া এইডিয়াদি আহিব ন, এইডিয়াদি দিম আৰু। ছেপ্তেম্ব, অ', ছেপ্তেম্বৰত আহিব বুলি শুনিছো, ছেপ্টেম্বৰ, অক্টোবৰত।
ময়ো শুনি আছোঁ বাৰু, ময়ো দিম বুলি ভাবিছোঁ।
অহ।
এ চৰকাৰী চাকৰি এটা হ'লে আৰু এটা সাহস এটা ন?
উম, হয় হয়।
সেইটোৱে। বাকীহ হেৰি চেৰি কৰিছা নাই, কিবা তুমাৰ এ-বি-এ-বি হেৰি কৰিম যে ভাবিছা শিক্ষকৰ কাৰণে প্ৰস্তুতি চলাম বুলি যে ভাবিছা, পহিছা নে নাই সেই হিচাপত? উম, শিক্ষকৰটো তোমাৰ হেৰিটো বেলেগ হৈ যায় ন, পাঠ্যক্ৰমটো বেলেগ হৈ যায়।
উম, উম, হয়।
বেলেগ চাকৰিৰ নিচিনাটো এ-এ-একে নাথাকে।
নথাকে, এণ্ট্ৰেঞ্চ দিব লাগেতো সেইবাবে।
এণ্ট্ৰেঞ্চটোত এণ্ট্ৰেঞ্চে আকৌ তোমাৰ তাৰ তোমাৰ সেই পাঠ্যক্ৰমটো বেলেগ ন, বেলেগত তোমাৰ যেনে কোৱা আহে, ইয়াতটো তোমাৰ এ শি-শিশুৰ মানসিকতাৰ ওপৰতো এখন হেৰি আহে ন, কুৱেছন পেপ জানা নাই।
উম, হয়। কালি এটা লগৰৰ বাৰ্থডে আছে অ'।
অ', মানে কালি তোমালোকৰ খানা হ'ব পুৰা।
অ'। তাতে কিবা এটা কৰি যাব লাগিব মানে।
এ মোকো কবা আকৌ ময়ও যাম।
নাই নাই, মানে কম বাৰু তোমাকো কম।
উম।
আহিবা।
অ', মোক ফোন কটা কৰি দিবা মই গুচি যাম বাৰু।
উম, এই থুকপাতে যাম নেকি?
ক'ত যাবা?
পা, থুপ্পা ৰেষ্টুৰেণ্টটো।
অ', অ', অ', পাৰি, পাৰি, পাৰি। বাকী কলেজ কেনেকুৱা লাগিছে? দুবছৰটো শ-শেষ হ'বই হ'ল।
ফাৰ্ষ্টত ফাৰ্ষ্টত বহুত বেয়া লাগি আছিলো, বাট প্ৰথম বছৰত তেতিয়া মানে বন্ধু নাছিল, এতিয়া ভালে লাগিছে বন্ধুবোৰো হৈ গ'ল। মানে মিলি গ, মিলি-জুলি গ'লো এইটো মানে। বি, এইটো এনভাইৰমেণ্টত।
মোৰ যে ভাল লাগাই হোৱা নাই অ', মোৰ এতিয়াও ভাল নালাগা।
কলেজ আহিবা, কলেজ আহিলে ভাল লাগিব।
কলেজতো যাবলে মন নেই নাযায় দেখোন ন কলেজখন মোৰ একেবাৰে পচন্দ নালাগে।
কলেজ আহিলে হব বন্ধু, কলেজ আহিব লাগিব, কলেজ ন আহিলে মানে কাম নচলিব কলেজ আহিলে বুজ পাবা কি পঢ়াই আছে কি পঢ়োৱা নাই
আৰু তোমাৰ আহিবলগীয়া প্ৰশ্নসমূহৰ এটা পুনৰাভাস পায় ন?
উম অলপ হলেও কনচেপ্ট থাকে মানে কলে এইটোকলে
সেইটোয়ে আৰু তুমি কিবা এটা তোমাৰ প্ৰশ্ন নোৱাৰা প্ৰশ্ন এটাও দেখিলে তুমি কলেজ কলে মানে বস্তু
আইডিয়া, আইডিয়া থাকে আৰু। কিবা এটাটো লিখি আহিবা তুমি একজামত মানে। খালী-খালী এনে নঠোৱা
সেইটোৱে, সেইটোৱে।
হৈ যাব নেকি বন্ধু?
দিয়া বন্ধু শুৱাই, শুই দিয়া পিছে।
ঠিক আছে, দিয়া।